হেৰৌ!
হেলৌ! হেলৌ!
অঁ শুনিছানে?
শুনে আছো তুমি।
অহঁ! হেইত-
মই শুনি আছো।
চাহ খালা? ওচচচ
চাই পাহাৰী গৈছোঁ মই। তুমিতো নোখো-
অঁ মই নাখাওঁ।
উমঁ।
নাই আজিকালি খাব লৈছোঁ অলপ অলপ খাওঁ কেতিয়াবা কেতিয়াবা।
অঁ!
চুনো। আৰু বাকী কোৱা খবৰ খাতি।
উমঁ।
এইটো চুনাৰ বুলি লিখি থোৱা আছে তো- আকৌ তাল লগাছো অঁ হৈছে অঁ ভালে হৈছে এনকোৱা পাৰী দিছা হেলৌ!
অহ।
উমঁ বাকী ক'বলৈ যোৱা মেলা কথা আছে নেকি আজি।
আজি
খোৰি মই দেওবাৰে অঁ' ভালেই তোমাৰ ভাল? আহ। হেল্লৌ! অঁ বাকী ক'বাত যোৱা মেলা কথা আছে নেকি?
যোৱা মেলা কথা নাই বাৰু। তোমাৰ মানে আজি বতৰত বতৰটোও বেয়া।
অঁ! এহ।
সেই খেফিকে ধুবলে আছে মানে।
ওৱাছিং মেচিনহে বেছি দেৰি নালাগে হয় নাই।
নহয় হাতেদিটো ধোব লাগিৱ ৱাচিং মেচিনটো বেয়া হ'ল।
অঁ বেয়া হ'ল নি? তুমও ভাল কৰিব আহিছে বুলি কৈছিলা?
আহিছিলে নহ'ল।
হা-
নহ'ল হেতে আহিছিলে।
ওম-
ক'ত আছা তুমি?
মই খুৰাহঁতৰ ঘৰলৈ আহিছিলো মায়ে কিবা এটা দিব পঠিয়াইছিলে।
ইমান হুলস্থুল হৈ আছে ক'ত আছে বা?
এতিয়া যদি পতককে গুচি যাওঁ খুৰাই গালি পাৰিব।
উম।
সেইকাৰণে, আগফালে আহি এ, খোৰা ছোৱালী জনীও আছিলে, তাইও কথা পাতি আছে, মোৰ কথা পাতিয়ে আছিলোঁ, তোমাৰ লগত, তাৰপিছত আকৌ, এই ওচৰ খুইজনীয়ে মাতিলে সেইকাৰণে পুচ খুৰী জনীয়ে, তাৰ লগত কথা পাতি আছিলে যে সে কাৰণে অকণ হুলস্থল হৈছিলে, এতিয়া হৈছে জানো?
নাই, গোটেই গাঁওৰ ৰাইজে তোমালোকক একদম চ ভাল পাই হ'বলা।
অ', সেইটোতো হয়।
মই ফোন মাৰিলে, কোনোবা আহিলে, কেতিয়া আহিলা কি কেতিয়া যাবা, কেইদিন থাকিবা?
সেইটো হয়ে, ইমান দিনৰ মূৰত আহো আৰু চবে মাতি থাকে, অথ সেইদিনাখনো কালিও সেইদিনাখনো যে, তাৰপা আহি থাকোতে
হম
এ বনক্ষেপ আছিলে, তাৰপিছত আমাৰ ঘৰলে আহ আহিবা, তেনেকে মাতিছে।
উম, উম
মোৰ
হেল্ল'
অ'
ইনষ্টা দিলে তই পাই যাবি নহ, হোৱাটছএপ মোৰ নাম্বাৰটোও আছে বাকী হেৰি সেইদিনাখন ক'বালৈ গৈছিলা ন ফুৰিবলে, এই ৰাজগড়ৰ ফালে
অ'
তাত বোলে চুইমিং পুল আছে।
আছে
গৈছা তুমি, কি? কিয়?
যৰ-তৰ মানুহ আহি পেলাই গা ধুৱে ন
অ', অ', সেইটো কথা হয়, স্কিনৰ প্ৰব্লেম হে হ'ব চাগে।
উম, তাৰমানে তোমাৰ পানীতো বোলে নদীৰ নিচিনাকে বৈ পেলাই গুচি গৈছে, তেতিয়াও বেলেগ কথা।
অ', অ', সেইটো হয়।
তাতটো পানী ৰখিয়ে থাকে।
উম আৰু মোৰ এনে স্কিনৰ প্ৰব্লেম আছে, নাযাও দিয়া। তোমালোকৰ ভন্টীয়েহে কৈ আছিলে।
উম
মোক তালে লৈ যাবা, লৈ যাবা বুলি, এইবাৰ তাই বৰ ডিমাণ্ড নহয়। যাবগৈ কাৰণে হব'লা ন
নাজানো।
উম। মোকে কৈ থাকে তুমি তুমি মোক কৈ আছে তুমি লৈ গ'লে হে ল যোৱা মোক লৈ যাবা হা লৈ যাবা হা সেনেকে কৈ আছিলে।
হয়।
মোকো গম পোৱা নাছিল নহয় যে সেইটো বেয়া বুলি।
নাই না সতোৱেই মইয়ো আজিলৈকে যোৱা নাই সেইকাৰনে
উম একো নহয় সেইয়ালৈকে যাম ওলাবা।
এই আপাৰ ভটিজা লৈকে আহ।
অ
ন'।
উম।
আমাৰ এই খুৰা -ছোৱালীজনীৰ সতেও, চুমিং পুললৈ যোৱা কথা পাতি আছে। সিহঁতেযাব বোলা। লগৰ খিনিৰ লগত। এই খুৰা ছোৱালীজনী।
কি খবৰ।
তাই যাব হ'বলা, লগৰখিনিৰ লগত। তাইকে পাতি আছে।
পইচাও লয় নহয়। দুশ টকাকে লয়, এজনৰ।
উ, পইচাও লয়।
উম।
তাতকে আমি চিনেমা চাই আহিমগৈ। ন? হেৰি, কিবা নতুন যে ফিল্মখন কেতিয়া ৰিলিজ হৈছে বা?
কাইলে নি?
গম নাপাও দেই মই।
কে হৰি ত' কাইলে যাম বুলি কৈছে।
কি হ'ল।
চ্ছঊূূ দে ূজ্ৰঊূ আৰু ভণ্টিয়ে কি কৰিছে? হেল্ল', ভণ্টিয়ে কি কৰিছে?
তোমাৰ শুৱা পৰা উঠাই নাই, বতৰটো ভাল পাইছেতো আজি। বহুত দিনৰ মূৰত
উম। শুব চাগে দেৰিলেইকে।
উম। হ'ব পাৰে।
আমাৰ ঘৰলৈ আহিলে চাগে শুয়ে থাকিব। মোৰ ৰাতিপুৱাই ৰাতিপুৱাই চকুটো ফুলি গ'ল। জানানে?
কিয়?
এটা চকু, নাজানো। এলাৰ্জিৰ কাৰণে নেকি, একদম ডাঙৰকে ফুলি আছে। হয়। নাই এ ভালকে ধুব পাৰিছ, মই নিজে আইনাতো চাইছো ধুব পাৰিছে বুলে। এতিয়া, খোৱাহঁতৰ ঘৰলৈ অহাৰ লগে লগেও চবেই কৈছে। খুৰা ছোৱালীজনীয়েও কৈছে, খুৰায়েও কৈছে, মায়ে আকৌ কৈছে, ধৰিব নোৱাৰে বোলে।
উম।
মোৰ অহা পাঁচদিনেই হ'ল ন আজি।
উম।
এই কথাটো ধ্যানেই দিয়া নাছিলো।
ঘৰলে আহিলে?
উম, ঘৰলৈ আহিলে সময়বোৰ হুৰুককে গুচি যায়, চাবচোন। সেইদিনা আহিছিলোহে যাবলৈ হ'লেই, তেনকা নিচিনা হ'ব।
উম। এমাহ মান বন্ধ লাগে মোক। কাইলে তেতিয়াও চাগে মই কম।
কম হৈছে।
বন্ধ অলপ কম হৈছে।
উম হু।
মই আঁ ঊনত্ৰিছ তাৰিখ নহ'বা একত্ৰিছ তাৰিখ মানে যাম। উম। চাৰি মিনিট, হেল্ল
হেল্ল
অঁ
অঁ, কোৱা বাকি।
আমাৰ খুৰা ল'ৰাটোৱে
উম
তোমাৰ কথা কৈয়ে থাকে।
নকওঁ দিয়া যিহে কয় ওচৰতে আছে আকৌ শুনি মেলি আকৌ কব লাগিব।
উম
বাকি চাহ খালা নে নাই?
না খামহে।
কিহেৰে?
বিস্কুট চিস্কুট এনেকা আছে।
উম। উম। মই দেওবাৰে। হেল্ল'।
উম।
এই এতিয়া শেৱালি ফুল ফুলা টাইম হৈছে নেকি?
কিছুমান গছৰ তাৰমানে সময় নাথাকে, যেতিয়া এ, চৌবিশ মাহে ফু, অ' বাৰ মাহে ফুলি থাকে। চৌবিশ মাহেই। আমাৰ এজোপা আছে সেই জোপাও তোমাৰ ফুলিয়ে থাকে।
ইয়াক, ই এতিয়া মাৰ খালেহেঁতেন, অকমানৰ কান নালাগিলে। হা?
কিয়?
চুনো এই ত, খুৰাৰ ছোৱালীজনী ইফালে আছে সেই খুৰাৰ ল'ৰাটোৱে ঘোৰ মাৰি দিছে মানে পুৰা কিন্তু চুনো ইফালে এনেকে ঘূৰি দিলে কাৰণে তাইৰ গাত নালাগিলে।
উ।
আৰু সিও একদম ৰখি মে কি ধুনীয়াকে একো যে নাই কৰা তেনেকে ৰখি
এপত, এটো। হেল্ল'। কি
উম।
কি, ই চিঞৰি আছে চাগে ন'? মই কি জানো, নামটো ক'লেহে। নামটো ক'ব লাগিব নহয় কি বন্ধ
উম। ইয়াত বৰ টেঙাও লাগিছে মই আমাৰ জোপাহে চোৱা নাই। ওৱান টো থ্ৰী ফ'ৰ ফাইভ। এতিয়াতো না-নপকে হয় নাই? ওকে। নহয় টেঙা।
তাৰমানে ধৰকে গছ কেইধৰণৰ?
হুম।
এনেকুৱা সময়ত লাগে বুলি নহয় চব সময়ত লাগে অ' চব সময়তে পকিল।
নিজৰ জাত এৰা বুলি কয় সেইখিনি গছবিলাকক।
অ' মোবাইল অফ কৰ। অ' খুৰি। হেল্ল'। অ বাকী কোৱা